হেল্ল'
হেল্ল'
হেল্ল'
অ' ব্যস্ত আছা?
হেল্ল'
অ'ব্যস্ত আছা নেকি?
নাই, নাই, নাই ক'?
অ', এনেই আৰু সেই তোৰ পৰিয়ালৰ বিষয়ে অলপ জানিবলৈ বিচাৰিছিলোঁ কিবা কবি নেকি?
অ' কিয় নকম মোৰ পৰিয়াল মোৰ জীৱনৰ আটা আটাইতকৈ মূল্যৱান অংশ হয় আৰু মই মোৰ পৰিয়ালক বহুতেই বেছি ভাল পাওঁ। পৰিয়ালৰ অবিহনে জীৱন কল্পনা কৰাটো বহুতেই বেছি কঠিন। সুখ-দুখৰ প্ৰতিটো মূহুৰ্ত মই মোৰ পৰিয়াল ৰ মানে কাষত থকাটো বিচাৰোঁ আৰু।
আম এনে তোৰ পৰিয়ালত মানে কিমানজন সদস্য আছে?
মোৰ পৰিয়ালত কেইজনমানেই সদস্য আছে দেই মোৰ মা, দেউতা ভাইটি, ভণ্টি আৰু মই আমি একেলগেই থাকোঁ।
অ'! আৰু এনেই ছোৱালীবিলাকে
হা' হা'?
নাই নাই, কচোন!
আমি মানে সকলোৱে মিলি থাকোঁ আৰু ইজনে-সিজনক সহায় কৰোঁ।
অঁহ। মই ক'ব খুজিছিলো যে ছোৱালীবিলাকৰ কাৰণে মানে দেউতাকৰ বাবে মৰমটো অলপ বেছিয়ে। তোৰ মানে দেউতাৰ বিষয়ে অলপ কচোন!
কি?
তোৰ দেউতাৰ বিষয়ে অলপ কচোন?
মোৰ দেউতা বহুত পৰিশ্ৰমী মানুহ হয় দেই! তেওঁ পৰিয়ালৰ বাবে বহুত তে কষ্ট কৰে আৰু সদায় আমাক ভাল শিক্ষা দিয়ে আৰু জীৱনত সত-সত্য পথত চলিবলৈ শিকায়। আৰু মই তেওঁক বহুতে বেছি সন্মান কিন্তু তেওঁক মানে এনেকে মোৰ আৰু ঘৰৰ মানে মানে কি বুলি কওঁ? মোৰ কাজিনবোৰ এনেকুৱাকে ভাবে কিবা বা আমাৰ মানে বহুত মোৰ দেউতা বহুতে বেছি খঙাল। কিন্তু এনেকুৱা নহয় দেই বহুতেই বেছি মানুহটো চবকে ভাল পায় আৰু চবকে মৰম কৰে। আৰু অলপ ধেমালি কৰে, ধেমালি-ফূৰ্তিত থাকে আৰু মানুহটোৱে।
উম, ফূৰ্তি-ধেমালি কৰি থাকিব লাগে বাৰু। আৰু তোৰ মাৰ বিষয়ে অলপ ক' কি কবলৈ বিচ
মোৰ মা মোৰ মা মোৰ জীৱনৰ আটাইতকৈ মৰমীয়াল ব্যক্তি দেই! তেওঁ সদায় আমাৰ যত্ন লয়। ঘৰৰ সকলো কাম কৰে আৰু আমাৰ সুখ-দুখৰ খবৰ ৰাখে। মাৰ মৰম তুলনা একোৱেই নহয়।
হুম হুম।
কেতিয়াবা কি হয় দেউতাটো বাহিৰতেই থাকে। আৰু মা'তো ঘৰতে থাকে।
উম।
মাৰ লগত অলপ আমি অলপ বেছিয়ে সেই হৈ যাওঁ অলপ। বেছিয়ে তাত চত আছো বা বেছিয়ে সেইটো হয়, কাৰণ কিয় মায়ে আমাক বেছি ভালকে জানে দেউ তাতকে আৰু তেনেকুৱাকে আৰু।
হয় হয় আৰু তোৰ ভাইটি, ভণ্টি থকা বুলি ক'লে এতিয়া মানে কাজিয়া-চাজিয়া হয়নে? সম্পৰ্কটো কেনেকুৱা তোৰ?
আমাৰ সম্পৰ্কটো বহুত ভালেই আমি একেলগে কথা পাতো, হাঁহি ধেমালি কৰোঁ। আৰু কেতিয়াবা সৰু-সুৰা কাজিয়া হয়। মানে হয় আৰু এইটোতো হয় বাৰু চবৰে জোকা-জোকি হয়। মোৰ ইমান সিহঁতৰ লগত সিহঁত দুটা মোতকে সৰু হৈ যায়, ত' সেইকাৰণে সিহঁতৰ মানে মোৰ লগত ইমান এটা হেৰি নাই, কিন্তু হ'লেও মই কাজিয়া কৰোঁ দেই। যদি কাজিয়াই নকৰো, কি ভাইটি আৰু ভণ্টি হ'ল। আৰু, আৰু মানে - আৰু কাজিয়া কৰিলে বেছি সময়লে না না নাথাকে। অলপ সময়লে থাকিব বেছি সময়লে নাথাকে আমি পুনৰ আগৰ দৰেই হৈ যাওঁ আৰু। কাজিয়া কৰোঁ নম নমতাকে থাকো। কমচেকম এঘণ্টা, তাৰপিছত আকৌ আমি সেই এ কে হৈ যে পাহৰিয়ে যাওঁ আমাৰ যে আৰু কিবা কাজিয়া লাগিছিল।
উম উম। আৰু তেনেকে পৰিয়ালৰ লগত মানে সময় কটাবলৈ ভালেই পাওঁ।
উম উম, বহুতেই বেছি ভাল পাওঁ। ব্যস্ততাৰ মাজেদিও মই পৰিয়ালৰ লগত সময় কটাবলে চেষ্টা কৰোঁ দেই। মইতো ঘৰত নাথাকোঁ এতিয়া, বাহিৰতে থাকোঁ। কিন্তু মই গ'লে সিহঁতৰ লগতে সময়টো কটাবলে মই ভাল পাওঁ আৰু। একেলগে বহি কথা পাতা খাদ্য খোৱা আৰু বিভিন্ন বিষয়ে আলোচনা - কৰাটো মোৰ বহুতেই ভাল লাগে, আৰু লগত আমি - ফিল্ম চাওঁ, খাওঁ একেলগে, এইবোৰে আৰু ভাল লাগে।
ঠিকেই আছে। তহঁতৰ ঘৰত এ কোনটো সময় আটাইতকৈ মানে আনন্দৰ হয় একদম?
সন্ধিয়াৰ সময়খিনি। হয় দেই, সন্ধিয়াৰ সময়খিনি আটাইতকৈ আনন্দৰ হয়। সেই সময়টো সকলোৱে নিজৰ কাম শেষ কৰি একেলগে বহে। তাৰপিছত আৰু আমি শুই উঠি কিনে একেলগে আমি বহোঁ। দিনটো কথা পাতোঁ আৰু একেলগে সময় কটাও, কি আজি কি হ'ল কোনে কি কৰিলে। কোনে কি বদমাচি কৰি আহিলে, কোনে কি ভাল কাম কৰি আহিলে। মায়ে চাহ বনাই আনে আৰু লগত পকৰী বনাই আনে। যিটো খাই খুববে বহুত ভাল লাগে সেইখিনি সময়। এনেকে আৰু বহি আমি খাওঁ। লওঁ ধেমালি কৰোঁ তেনেকুৱাকে।
উম, এ পৰিয়ালৰ পৰা কি কি শিক্ষা পালি? মানে কেনেকুৱা কি শিক্ষা লাভ কৰিছ?
উম, মই পৰিয়ালৰ পৰা বহুতো মূল্যৱান শিক্ষা পাইছোঁ দেই। সত্যতা, পৰিশ্ৰম, সন্মান - এইবোৰ শিক্ষা মই লাভ কৰিছোঁ, আৰু মই মোৰ - পৰিয়ালৰ পৰা - বহুতেই বেছি এনেকুৱা এনেকুৱা বস্তু পাইছোঁ - সেইটো চবেই পায় বাৰু। কি ডাঙৰক কেনেকে সন্মান কৰিব লাগে, কেনেকে পৰিশ্ৰম কৰিব লাগে -
মানুহক কেনেকে সহায় কৰিব লাগে, কি তই নিজে নাখাবি কিন্তু তই - কাৰোবাক যদি দেখ বা এনেকে যে ৰাস্তাত থাকে বা তেনে কুৱাকে দেখিলে তই সহায় কৰিবই লাগে। মানুহটো যদি তই বিপদত দেখ সহায় কৰিবই লাগে, মই সেইবোৰে শিক্ষা লাভ কৰিছোঁ।
অ'। আৰু তোৰ কেতিয়াবা মানে কঠিন সময় আহি পৰিলে পৰিয়ালৰ লগত মানে সমালোচনা কৰা নে? মানে সহায় কৰে নে তোক?
উ, বহু সময়ত সহায় কৰিছে দেই এইটো কিন্তু মই ক'ব লাগিব।
উম।
মই যেতিয়াই সমস্যাত পৰোঁ বা মন বেয়া লাগে তেতিয়া মোৰ পৰিয়ালে মোক সহা সাহস দিছে দিয়ে।
উম।
তেওঁলোকৰ সামৰ্থত মোৰ মোক আগবাঢ়ি যাবলৈ শক্তি দিয়ে। আৰু যেতিয়া কেতিয়াবা স্কুলত এনেকুৱা কিছুমান কাম কৰোঁ, মই কৰিছিলোঁ, য'ত মানে আমাক কাণত ধৰাই থৈ দিয়ে। সেইবোৰকটো মাহঁতে বহুত বেছি হেৰি কৰিছে। আৰু কেতিয়াবা বন্ধু-বান্ধৱীৰ পৰা যেতিয়া তোৰ মানে বেয়া পোৱা এইবোৰ হয় মা দেউতাহঁতেই বুজাইছে কি এনেকুৱা কৰিব নালাগে তেনেকুৱা আৰু বহুতে বেছি ই বুলি কয়তো বহুতে বেছি সহায় কৰে আৰু কঠিন সময়ত। বিশেষকে।
আৰু মানে পৰিয়ালটোৰ বাবে একদম সেই মানে ভাল একদম অংশটোৱেই। ন' অ', সেই অ', উৎসৱ পৰ হেল্ল'
হেল্ল'।
অ', উৎসৱ পৰ্ববোৰত মানে তহঁতে কি কৰ ঘৰত?
উৎসৱ পৰ্বনৰ সময়ত আমাৰ ঘৰখন বহুত আনন্দময় হৈ থা দেই, আমি একেলগে খাদ্য প্ৰস্তাৱ কৰোঁ। তাৰপিছত আমি সকলোৱে লগ কৰোঁ আৰু বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰোঁ আৰু তোৰ মানে
আমি চবে বাহিৰৰ বাহিৰে থাকোঁ, ত' সেইদিনা উ-উৎসৱৰ সময়ত আমি একেলগ হওঁ। সেইটো বহুত বেছি ভাল লাগে একেলগ হৈ কিনে কথা পাতা। পাতি আমি বাহিৰত কি কি কৰিলোঁ, আমি বহুতবোৰ ফটো উঠো। ভিডিঅ' লওঁ তেনেকে আৰু।
আৰু কিছুমান পৰিয়াল মানে দেখিছোঁ। কিছুমান মানে বিশেষ নিয়ম থাকে, তহঁত তোৰ পৰি তহঁতৰ পৰিয়ালটো মানে এনেকুৱা কিবা বিশেষ নিয়ম আছে নেকি?
উম, উম, উম, আমাৰ পৰিয়ালত ডাঙৰ সকলো খা সন্মান কৰা। সময়তে কাম কৰা আৰু সত্য কথা কোৱাৰ ওপৰত। গুৰুত্ব দিয়া হয়, এই নিয়মবোৰ আমাক ভাল মানুহে, ভাল মানুহ হোৱাত সহায় কৰে। কি আমি, কেনেকে আমি যেতিয়া মামাহঁতৰ ঘৰলৈ যাওঁ। গ'লে আইতা ককাক সেৱা জনাওঁ। সেৱা লওঁ তেনেকেআৰু সেইবোৰ। সেইবোৰ বহুত বেছি দৰকাৰ আজিকালিৰ দিনত মানে আৰু।
উম, আজিকালি মানুহবিলাক মানে বহুত ব্যস্ত হৈ পৰিছে আৰু ব্যস্ততাৰ মানে কোলাহলত নিজকে পাহৰি গৈছে পৰিয়ালটো মানে বাদেই ত' তহঁতে মানে কেনেকৈ একেলগে থাকিবলৈ মানে সময় পাওঁ?
হা, হা?
তহঁতে একেলগে কেনেকৈ থাকিবলৈ মানে সময়খিনি পাওঁ কেনেকৈ উলিয়া?
সেইবিলাক
যদিও সকলোঁ ব্যস্ত থাকে তথাপিও আমি চেষ্টা কৰোঁ দিনে কিছু সময় একেলগে কটাবলে। সেই সময়খিনি আমাৰ সম্পৰ্ক আৰু মজবুত কৰে অ'। মানে নাপাওঁৱেই লগ কিন্তু যেতিয়াই থাকোঁ মানে বহুতেই বেছি চেষ্টা কৰোঁ কি আজি আমি লগ কৰিম আজি আমি এনেকে একেলগে বহিম কথ কথা পাতিম তেনেকুৱাকে।
উম, পৰিয়াল বোলা বস্তুটো মানে তই এ কিয় গুৰুত্বপূৰ্ণ বুলি ভাব? পৰিয়াল, পৰিয়াল বোলা বস্তুটো মানে কিয় গুৰুত্বপূৰ্ণ বুলি ভাব তই?
পৰিয়াল আমাৰ আমাৰ জীৱনৰ প্ৰথম বিদ্যালয় আমি জীৱনৰ বহু শিক্ষা পৰিয়ালৰ পৰাই পাওঁ দেই পৰিয়ালে আমাক মৰম নিৰাপত্তা আৰু অন্তঃবিচৱাচ দিয়ে।
উম, এ তোৰ মতে এজন ভাল পৰিয়ালৰ এ কি, কি গুণ থকা উচিত এখন ভাল পৰিয়ালত?
এজন ভাৰ পৰিয়ালত মৰম, বিশ্বাস আৰু সন্মান থাকিবই লাগে। সকলো সমস্যাই ইজনে-সিজনক কথা বুজিবলৈ চেষ্টা কৰা উচিত। আৰু বিশ্বাসটো বহুতেই বেছি দৰকাৰ হয় পৰিয়ালত। যদি বিশ্বাসেই নাথাকে পৰিয়ালটো একোৱে নাই আৰু
শৈশৱৰ তোৰ মানে কোনো অ' পৰিয়ালৰ স্মৃতি আছে নেকি?
বহুতো স্মৃতি আছে। সৰুতে আমি একেলগে ভ্ৰমণলৈ গৈছিলোঁ।
উম,
উৎসৱ উদযাপন কৰিছিলোঁ আৰু বিভিন্ন খেল খেলিছিলোঁ দেই। এই স্মৃতি বোৰ আজিও মোৰ মনত
সজীৱ হৈ আছে। আৰু সেইবোৰ ভাবিলে বহুতেই বেছি ভাল লাগে। মানে ইমানেই বেছি ভাল লাগে, বহুতেই বেছি ভাল লাগে।
অ, মানে পৰিয়াল তোৰ বাবে এটা বিৰাট ভাল লগা অনুভৱ হয়নে?
হা?
পৰিয়ালটোৰ বাবে এটা ভাল লগা অনুভৱ হয় চ, তই মানে তোৰ জীৱনত পৰিয়ালৰ ভূমিকা কি?
মোৰ জীৱনত পৰিয়ালৰ ভূমিকা অতি ডাঙৰ।